কোৱা, কোৱা।
ৱা, শুনিছা নে?
শুনিছোঁ, শুনিছোঁ।
ভাত খালা নে?
ভাত-পানী খাই-বয় আজৰি।
কিহেৰে?
ভাত তোমাৰ শাকৰ চব্জি তাৰপিছত চাটনি বনালোঁ, জলকীয়া নহ আদা
উম।
হেয়াই।
জলকীয়া হাতেৰে পিতিছানে?
হাতেৰেই।
নুপুৰেনে?
মই গমেই নাপাওঁ হেইবোৰ।
এ, ৰাম, বৰ পুৰে মইযে চাটনি বনালে সেই জলকীয়াতো ইচ ৰাম। মই জলকীয়া সেই তিনটা হলেও পিচিব নোৱাৰোঁ, কি কৰোঁ হেৰি চাটনিটো পিছো নহয় পিছত জলকীয়া এনেকে গিলাচ এটাত খুননা মানে খুন্দি-খুন্দি দি দিওঁ মানে মিক্স নহলেও উপায় নাই মোৰ ইমান
অ' মই হেই তেনেকে কৰি থাকিলে আকৌ উলিয়াবলে মেলিবলে লাগিবই তাতকে একেবাৰে পিচি দিছো।
অ', অ'। ভাত খোৱাই নাই, মই হেৰি উঠিছোহে চাৰে আঠটাত কালি ৰাতি কিয়া ইমান গৰম। তাৰপিছত এই হেৰি ই কিমান অ, কিমান ডাঙৰ ঢেৰকনী, বতাহ আমাৰ খিৰিকি হেৰিকেইখন আঁতৰি গ'ল।
এ
উম, তাৰপিছত ই উঠিছোঁ চাৰে আঠটা মানৰ, তাৰ পিছত বাচন আছিলে বাচন ধুলো, কাপোৰ আছিলে কাপোৰ ধুলো। গা ধুই আহি চাহ খাইছোঁ। এ, ভাত একেবাৰে খাম আৰু অকণ দিকে।
অ'। ভণ্টিয়ে কি কৰিছে?
তাই এতিয়া কামত হত পৰিছে আৰু ৰাতিপুৱা শুই উঠিয়ে মানে মূৰ লগত খোলা তাই অকলে শুব নোৱাৰে। শুই উঠিয়ে মূৰ চুৰতিয়াই গাটো ধুলে, ধুই পেলাই ঘৰ সাৰি তাৰ পিছত বাচন ধুইছে, ভাত খাইছে আকৌ সেইবোৰ চাফ চিকুণ কৰিছে আকৌ কাপো বৰষুণ পাৰ শুইছে, আকৌ মোৰ লগত চাহ মোক চাহ দিছে তাই আকৌ হেৰি লাডু পানী দিছে খাবলে। তাক কামেই কাম আৰু। মই তাইক আকৌ হেৰি খুৱাম নহয়, এতিয়া আজি অকন দেকে চিপছ আনি খুৱাম, আকৌ কাইলে মই চাম চাওমিন নহবা হেৰি ম'ম' খুৱাম যে।
অ'।
সেইটো কাৰণে আকৌ। তাই ম'ম' খাবলৈ মন গৈ আছে। উম, অ' ভাল।
খোৱাবই লাগিব তোমাক ইমান কাম কৰি দিছে, সি ইমান অকনমানি ছোৱালীজনীয়ে।
অ' এতিয়া আকৌ মোৰ লগত এতিয়া আমি দুজনী শুম তাৰাছত আকৌ চাৰ্জ যেতিয়া হ'ব আমি দুইোজনে লুডু খেলিম। জাঠাইহঁতে? অ' হে মগটো উঠোৱাচোন দেহা, এইটো মগটো জেঠাই কিমান দিন হ'ল বিচাৰি ফুৰিছে।
তুমি তুমিয়ে মায়ে একেলগে খুৱানে বাৰু নোৱাৰা হ'লে?
দুবাৰ মান একেলগে দুবাৰ তিনিবাৰ মান হৈছোঁ একেলগে।
একেলগে খোৱা নেকি?
নুশু নুশু।
একেলগে শুলে একেলগে নোৱাৰা নোৱাৰা হয়। অ' আমাৰ মায়ে মই যদি একেলগে শুৱে নোৱাৰা হ মানে, মা সেইবাৰ মানে একেলগে নুশু লাগিলে কাপোৰ দুভাগকে টিয়াম।
অ', মই গম নাপাম নহয়, আগতে একেলগে শুইছিলো। এইবাৰহে আকৌ সেই ছোৱালী অকলে শুবলে ভয় কৰে যে, বোলো একো নহয় দুই খনকে লে এতিয়া দিনটো তাই বাহিৰতে থাকিব ৰাতি আকৌ শুই পেলাই ৰাতি গাটো ধুই দিওঁ, এইবাৰ পৰা বেলেগে বেলেগে শুব পায়।
নহ'লে বৰ দিগদাৰ হয় নহয়।
উম, দুইজনীয়ে তাকো একে সন্ধিয়া সময়তে শুইছো মাঁও মানে মাঁ সন্ধিয়া হৈছে, আৰু মই তোমাৰ অকণ দেৰিকে ভাত পানী খোৱাৰ পিছত
মই সে গেছ এজেঞ্চীলৈ যাবলৈ ওলাই আছো, এই ভাইটি খুৰাৰ ঘৰত ভেটাৰ কাম কৰি আছে।
উম, ইমান ৰ'দ দিছে ক'ত এজেঞ্চী আছে?
এজেঞ্চি মাধৱপুৰ।
ইমান গৰমত
উপায় নাই মানে যোনটো ফোন নাম্বাৰ লিংক হৈ আছিলে সেইটোত আমি ৰিছাৰ্ছ এ নভৰাও, এতিয়া এনে মই মানে ব্লেকত আনো, মই চিলিণ্ডাৰ দুই বছৰ বেছি হ'ল ব্লেকত অনা।
উম, ৰবাচোন এতিয়া যে হেৰি কিবা লিংক কৰিব কৈছে তোমালোকৰ উজ্বলা গেছ নেকি?
উজ্বলা নহয়।
উজ্বলা নহলেও যে কিবা লিংক আধাৰ লিংক কৰিবলে কৈছিলে সেইটো তোমালোকেও কৰিব লাগে নি?
আমাৰ কৰিলে, মই যে গৈছিলো বুলি কৈছিলোঁ। দেউতাৰ লগত গৈ বহুত যে ফুৰিলোগে
অ', আমাৰতো কিবা এটা বেলে-বেলেগ প্ৰথমতে ইয়াতে আছিলে এজেঞ্চিটো মাজতে দুবাৰৰ পৰা বেলেগৰ পৰা চিলিণ্ডাৰ লোৱা হল, এতিয়া গৰু বন্ধানে ক'ত সোমাই আছে নহয় এতিয়া আধাৰ লিংক নকৰিলে কাটি দিব, উম।
ভাৰত যদি ভোগপুৰত আছে, সংগীতা ভাৰত বুলি ভোগপুৰ চেণ্টাৰৰ পৰা মানে অকমান গ'লেই।
নহয়, এতিয়া আধাৰ লিংগ এনেই এজেঞ্চিৰ মানুহ ত' আমি যৰ পৰা লও ততে কৰিব পাৰিলো হয় নহয়। এতিয়ানো, সে আমাৰ কাৰ্টোনো বেলেগত সোমাই আছে গৰু বন্ধানে ক'বাত? এতিয়া ইয়াত থকাহঁতে সি নিজে ঘৰলে আহি আধাৰ লিংক কৰি দিলেহি হেঁতেন, এ গৰু বন্ধা বা কোনে আনিব, কি কৰিব মই একো বুজিয়ে পোৱা নাই।
উম, সেইটো জেগাটো বহুত ভিতৰলে সোমোৱা।
মই মাক লৈ যাব নোৱাৰো দেই ইমান দূৰ।
অ'। মই আমাৰ কৰিলে বাৰু, ই কে ৱাই চি কৰি আহিলে আধাৰৰ।
অ', অ', অ'।
তাৰপিছত, মই এতিয়া ফোন নাম্বাৰটো সেই দেউতাই ভেতাত লাগি আছে যে। মই যাব লগীয়া হ'ব সেইকাৰণে। ফোন নম্বৰটো এড কৰি পেলাই, গেছটো বুকিং কৰিব লাগে।
অ', অ'।
তো মানে জুইত ভাত বনাব নোৱাৰো, এই গেলা গৰমত মা মাতি ৰুবলৈ গ'লে । মাতি ৰুবলে কৈছে। এতিয়া নাই, ববহঁতৰ মাতি ৰুবলৈ কৈছে মানে। মানে, কাইলৈ পৰা।
আমাৰ ৰুব পাৰে জানো?
ববৱে নোৰোৱে, আধি দিয়ে মানে হলেও মানে আধা-আধা যে পইচা
উম, উম, হওক দিয়া সহায় কৰিলেহে?
উম, যোৱাবাৰহে মায়ে মইয়ে ৰুলো আধাটো।
এতিয়া, ছোৱালী থকাহেঁতেন ৰুলেহেঁতেন ছোৱালী কেইজনীয়ে এতিয়া বিয়া দিলে। ডাঙৰ ভাইটি ক'ত?
সি আছে নেকি ভিতৰতে যানো? মই বাহিৰৰ বাহিৰেহে ঘূৰি ফুৰিছো।
ইমান ৰ'দত মোৰ চিন্তাহে হৈছে তুমি কেনেকে যাবা অ'?
অ', মোৰ সেইবোৰ মোৰ গাত ৰ'দ নালাগে। স্কুটিত উঠাৰ পিছত, মোৰ বহুত ভাল পাওঁ। স্কুটি চলাই ঘূৰি ফুৰিবলৈ। হাৱা লাগি থাকে যে গাত।
ৰ'দ দিলে ৰাম ৰাম মই কালি
মুখখন গৈ চকু কে পা উলিয়াই পেলাই মানে তোমাৰ হেৰি চুৰ্ণী এখন মাৰি লওঁ আৰু হৈ গ'ল মোৰ।
হো। এ দীঘল হাতৰ যে এইটো কি হাতত পিন্ধিবলে পাই যে এডাল কি কয় জানো? মো আনিব লাগে পাই। সেইটো আকৌ হেৰি মোৰ ৰেনকোট আনিব লাগে।
মই এতিয়া ৰেনকোট নানো আৰু। বৰষুণত মোৰ ক'তো যাব লগীয়া নাথাকে। তোমাৰ টিউচন থাক
টিউচন ক্ষতি হয় কলেজ ক্ষতি হ'ব।
কলেজৰ টাইমলে চাই লওঁ আৰু যদি বৰ
এ আমাৰ এইটো এন এছ পিটো সোনকালে সোমোৱা হেঁতেনো।
নাই, মই চাইছিলো কালি নয়ে আছে।
আপডেটবোৰ চাইছিলা নেকি হেৰি ইউটিউবত?
নাই চোৱা।
উম।
অ বি চিৰ সোমালে। কিছুমানৰ। আমাৰ কলেজত সোমাইছে নে নাই গম নাপাওঁ। কিন্তু অ বি চি পেমেণ্ট ৰিলিজ কৰিলে।
মোৰনো কেতিয়া সোমা
এছ টিখিনি সোমোৱা নাই। এছ টি খিনিক আৰ টি আই কৰিবলৈ পৰামৰ্শ দিছে। আমিও আৰ টি য়াই কৰি দিওঁ।
তেন্তেটো কৰিব পৰাহেঁতেন ভালে আছিলে। সঁচাকে আমি ইমান দুমোজাত থকাতকে।
সঁচাকে অ', কি কৰিবা।
কিনো হৈ আছে, ক'ত কি হৈ আছে।
কিয়নো য়েছ হোৱা নাই। য়েছটো হোৱা হেতেনো অকনমান সান্ত্বনা লৈ থাকিব পাৰি।
উম। মোক কালি চুমিতাই ভয় খুৱাই দিলে আকৌ।
কি কিহৰ?
উহো এই। অহ পাহৰি গলো অ', মা। হেৰি
পেলাই দিছে।
অ', হেৰিটো একাউণ্টটো একেটাই যে।
অ'।
জানোচাই এন এছ পি নোসোমাব।
হেই নহয়।
মই কৈছো প্ৰাৰ্থনাই হেৰি কৰিছে যেতিয়া মোক ভয়ৰ কৰা নাই। তাই এনেও এলা-পেচা কামত এনেও নিদিয়ে বেংকত।
অ', মই সেইটো নিদিওঁয়েই।
সেইকাৰণে তাই সেই, এতিয়া তোমাৰ একাউণ্টটো দিয়া নাই জানো?
মোৰটোৱে দিয়া আছে। এইটো নাম্বাৰত মোৰতো নাই। এইটো নাম্বাৰত মোৰতো নাই। মোৰতো ইটো মোৰ নাম্বাৰ, অ', মোৰ নাম্বাৰোটোত মোৰতো আছে।
মানে এন এছ পি সোমোৱাতো নহয় জানো? মই বোলো তাই দিছে যেতিয়া, মোৰ ভয় কৰিব লগীয়া কথা নাই।
একো নহয় যোৱাবাৰো চোন কৰিছিলে। এতিয়া মই যোনটো চলাই আছো, সেইটো তাতোটো সোমাই গৈছে এন এছ পি।
যোৱাবাৰো এইটো কৰিছিলা নেকি? এইটো কেই বছৰ পুৰণিনো?
মানে টাইমে টাইমে দি থাকে, এইটো মানে তোমাৰ গোটেই বছৰটো চলি নাথাকে।
অ'।
ইয়াৰ কোৰৰ্ডিনেটৰ কোন জানানে নাই।
কোন?
আমাৰ যে কে কে জোচি ইংলিছৰ ছাৰ।
অ'।
ছাৰৰ ভতিজাক। এলা পেচা মানুহ নাই চিন্তা কৰিব নালাগে।
উম, ভতিজাক নে।
অ'।
এই যে হেৰি এইখন পি এনজি পি নে কি যে আছে তাৰ পিতেক নে কি?
মই ইমানকে নাজানিম দেই, কোনজন ক'ত আছে?
অ', অ', চলি থাকিলে হ'ল আৰু।
চলি থাকিলেই হ'ল তাকে, এতিয়া ধৰি লোৱাচোন যথেষ্ট খিনি মানে হৈ আছে। মই তাৰ পৰা পোৱা পইচা আধাটো দি পেলাই এতিয়া গেছ ল'ম।
আমি এতিয়া এনেই, মই আজি ৰিচাৰ্জ ভৰালোঁ তাৰ পৰাই ধৰা।
ৰিচাৰ্জটো ওলাই থাকিলেও বহুত।
এনেও আমি লেক্সাৰ মৰাত ভালেই।
অ' এনেও এনে আমি কথা পাতি সময়টো বৰবাদহে কৰি থাকোঁ।
এতিয়াকে ৰিপৰ্ট বনোৱাটো কেতিয়া হ'ব?
সুমিতাক, বোকা দিলে আকৌ আজি।
অ'।
মই হেৰিকো কৈছিলোঁ তাৰ পিছত তাই কৈছে এ ঘৰলে যোৱাতো বাদ দে আমি ফোনত কনফাৰেন্স কৰিম আৰু তেনেকেই কৰোঁ কিন্তু তেনেকে কৰিবলে গ'লে নোৱাৰি। মই যে নোৱাৰোঁ তেনেকে।
আৰু
অ' আৰু আগৰ পৰাও সেই তেনেকে মই প্ৰজেক্ট কৰোতে মই লক খাই পেলাই যদি একেলগে নিমিলাও নহয় পিছত তোমাৰ যোনটো মনত থাকে সেইটো মোৰ মনত নাথাকিব পাৰে ফোন কৰি থাকোতে গোটেই কথাটো মনত নপৰিবও পাৰে।
উম, আচলতাতা আহিবলে আহি বলৈও মন কৰা নাই আৰু চাগে তাই নি আহিবলৈ নিদিবও পাৰে
নিদিয়ে চাগে মোৰ সম্ভৱ সেইটো।
আৰু তাই হে এনেওঁ তেনেকুৱাই যে মানে কি ধৰা ক'বলৈ ওলাই যাবলৈ পাৰমি পিছত নিদিলে আহিব নোৱাৰো ছোৱালী যে। আমাৰ কথা নাই মন গ'লেই হ'ল আৰু। আজি বোলে মন গৈছে, এতিয়া পৰহি আহি আকৌ কালি মামাৰ ঘৰলৈ গ'লোয়ে নহয়।
অ'।
নোৱাৰো কাৰণে আকৌ অহা শনিবাৰ দেওবাৰে যামেই।
উম। তুমি যোৱা আৰু এতিয়া মামা ঘৰলৈকে মই কালি মামাৰ ঘৰ নাপালোগে যে জেঠাইৰ ঘৰৰ পৰাই গুচি আহিলোঁ ছটা বাজিলে আৰু।
অ' হেৰি যে।
ৰৈ স্কুটিখন থৈ আকৌ যোৱাবাৰী পালোগে।
ষ্টেট বেংকৰ হেৰি বি ষ্টেট বেংকৰ আধাৰ লিংক কৰিবলৈ নিজে বে যাব লাগিব নেকি একাউণ্ট হল্ডাৰজনে।
অ' যাব লাগিব।
ঘৰত কৰা ব্যৱস্থা নহ'ব।
আধাৰ লিংকটো ঘৰত কৰিব নোৱাৰে ই কেৱাই চি কৰিব লাগিব নহয় আধাৰ লিংক কৰিবলে।
উম। তেতিয়াহ'লে মামী হৈ একেবাৰে সুস্থ হলেহে হব।
অ।
বেংকতে কৰিবহি লাগিব তেতিয়া আৰু লাগিব আৰু তিনিমাহ মান।
উম। কিমান পৰিলে মামিৰ।
শীষ্টিফাইভ, শীষ্টি মানে সব মিলাই সেৱেণ্টি, সেবেণ্টি মানে গল মানে কি মানে হিচাপত আৰু ডাইৰেক্ট বিলটো শীষ্টি। মেডিচিনত গৈছে দুইটাৰ মানে মাক পুতেকৰ মিলাই সেৱেণ্টিন থাউজেণ্ড। ফাইভ হাণ্ড্ৰেড। তাৰপিছত ই ই ইয়াৰ্ড বিল গৈছে ফোৰ্টিছেভেন। আ এইট ফিফটি।